হয় নমস্কাৰ। নমস্কাৰ।
হয় আজি আমি প্ৰদূষণৰ বিষয়ে কথা পাতিম বুলি ভাবিলোঁ।
হয়, হয়, নিশ্চয়।
মোৰ মতে প্ৰদূষণটো মানে বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ দুৰ্যোগ।
দুৰ্যোগ বুলি ভাবিছোঁ, হয়।
প্ৰদূষণৰ ফলত আমাৰ বহু ধৰণৰ অপকাৰ হৈ আছে মানুহবোৰৰ। সকলো দেশে আমি কেনেকে প্ৰদূষণ প্ৰদূষণটো কমাব পাৰোঁ, সেইটোহে মানে এতিয়া গুৰুত্ব দিব লগা হৈছে। প্ৰদূষণৰ ফলত এতিয়া বৰ্তমান দেখিছে, আগতে মানুহবোৰ নব্বৈ আশী বছৰ জীয়াই আছিল, কিন্তু আজিকালি সত্তৰ বছৰ ছা বছৰে মা
মানুহবোৰ ঢুকোৱা হৈছে হয়। সেইবোৰ মই এক প্ৰকাৰ প্ৰদূষৰৰ কাৰণে হোৱা বুলি ভাবোঁ। হয়।
কাৰণ আগৰ মানুহবোৰ বহু বেমাৰ দুৰ্যোগ-সুৰ্যোগ নাছিল, বেমাৰ-আজাৰ নাছিল।
কিন্তু
এতিয়া চিকিৎসা ব্যৱস্থাও বহুত উন্নতি হৈছে, কিন্তু এই মানুহবোৰৰ মানে আয়ুসো কমি যায় আছে। যি-যিমান যিমানে চিকিৎসা হৈ যাই আছে, সেইবোৰৰ একো মানে মানুহৰ জীয়াই ৰাখিবলৈ একো কৰিব পৰা নাই। এতিয়া ৰিচেন্টলি দেল্লীত যেনেকে প্ৰদূ্ষন হৈ আছিল। বহু মানুহৰ সৰু-সৰু কেঁচুৱা বাচ্ছাৰো লাং কেঞ্চাৰ কিবা হৈ আছিল।
হয়।
এইবোৰতো এতিয়া চাব গ'লে এতিয়া বহু, মানে ভয়ংকৰ পৰিস্থিতি হৈছে প্ৰদূষণৰ ফলত।
হয়। আমাৰ অসমৰ এতিয়া মেঘালয় সম্প্ৰদায় পৰ হয়।
পৃথিৱীৰ সকলো প্ৰ-প্ৰদূষিত মানে ঠাই বুলি ক'লে কয়।
তাৰে মানুহবোৰৰ মানে এতিয়া যিমান
চাফা পানী খাই, কিবা খাই, যিমান পিউৰিফাই কৰা যায়।
কৰা যায় তাৰ-তাৰপিছতো সেই প্ৰদূষিতই হৈ থাকে।
সেইকাৰণে আমি মানে এতিয়া প্ৰদূষণটো কেনেকে কমাম সেই এইটোতহে বেছি গুৰুত্ব দিব লাগে বেলেগ-বেলেগ বোৰতছে।
হয়, হয়, নিশ্চয়। ত' আপুনি ক'ব পাৰিব নেকি মানে আমাৰ
আমাৰ মানে প্ৰদূষণটো কেনেকৈ হৈ আছে, কিহৰ কাৰণে হৈছে, কাৰণবিলাক আৰু কেনেকে?
হৈ আছে যেনেকে আপুনি এতিয়া ক'লে মানে বৰ্ণি হাট জেগাটো বোলে ঠাই ত' পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত ঠাই বুলি
হয়
ত' এইবিলাকৰ মানে আপুনি অলপ ক'ব তেতিয়াহ'লে কেনেকৈ আমাৰ বায়ু প্ৰদূষণ কেনেকুৱা হয়
হয় হয় এতিয়া ধৰ আমাৰ বৰ্তমান সময়ত গাড়ী মটৰ এইবোৰ বহুত হৈ গৈছে মানুহে অলপ কিবা বাদ যাবৰ কাৰণেও নিজৰ বাইকখন বা গাড়ীখন লৈ যায়। সেইবোৰৰ ফলতো বহুত ধৰণৰ প্ৰদূষন হয় আৰু মানুহবোৰে জাবৰ জোথৰ য'তে ত'তে
যতে ততে পেলাই হয়। সেইবোৰ যেতিয়া জ্বলাই দিয়া যায় সেইবোৰৰ ফলত বহুত ধৰণৰ প্ৰদূৰ্ষন হয় আৰু কোম্পানী ইণ্ডাষ্ট্ৰি সেইবোৰৰ যেতিয়া ধোৱা ওলাই
সেইটোৰো বহু ধৰণৰ
ধৰণৰ প্ৰদূষণৰ সেইয়া হয়। হয়, হয়, প্ৰদূষণৰ এতিয়া বৰ্তমান বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিছে।
মানুহৰ
উশাহ নিশাহ
এই কেনঞ্চাৰ লাং কেনঞ্চাৰ বহু ধৰণৰ প্ৰদূৰ্ষনে অপকাৰ কৰি গৈছে বৰ্তমান সময়ত।
হয় নিশ্চয়।
হয় এতিয়া আমি এইটো প্ৰদূষ টো কেনেকে ৰখাব পাৰো কেনেকে কি কৰিব পাৰো সেইটোহে টো এতিয়া মানে কৰিব লাগে মানুহে যেনেকে ইণ্ডাষ্ট্ৰি চিণ্ডাষ্ট্ৰিবোৰে এটা মিনিমাম এটা
সময় ধৰি দিব লাগে।
সময়লৈ কাম কৰিব লাগে আৰু বাকী সময়খিনি বন্ধ ৰাখিব লাগে। তেতিয়া প্ৰদূৰ্ষণতটো এইখিনি সময়লৈ বন্ধ কৰা হ'ব আৰু মানুহে গাড়ী মটৰ লৈ যোৱা শ্ৰেণী
নিজে অলপ ওচৰৰখিনি চাইকেলখন লৈ যা বা খোজকাঢ়ি যা বা পাব্লিক ট্ৰাঞ্চপৰ্ট ব্যৱহাৰ কৰক।
আৰু প্লাষ্টিক চাষ্টিক সেইবোৰৰ কিবা বিকল্প জ্বলাই দিয়াৰ বাদে বিকল্প কিবা পৰি পৰিস্থিতি ওলাব লাগে যাতে আমি ৰিচাইকেল কৰিব পাৰো।
হয়, হয়, নিশ্চয়। তো এতিয়া আমি প্ৰদূষণ বুলি ক'লেতো আমি মূল আমাৰ প্ৰদূষণটো হৈছে বায়ু প্ৰদূৰষণ আৰু ইফালে আছে আমাৰ পানী বা জলপ্ৰদূৰষণ বুলি কয় আৰু তাৰ উপৰিও আমাৰ মাটিৰো প্ৰদূষণ হৈ আছে ত' এই তিনিটা বিষয়ত আমি মানে কথা পাতিব পাৰোঁ যে আমাৰ প্ৰদূষণটো কেনেকৈ বা কি কাৰণত আমাৰ প্ৰদূ্ষণটো হৈ আছে আৰু তাৰ ফলতে আমাৰ পৃথিৱীত কেনেকৈ আমাৰ সলনি হৈ আহিছে পৃথিৱীখন বা আমাৰ বায়ুমণ্ডলখন কেনেকৈ সলনি হৈছে এ পৰিৱৰ্তন হৈছে এইবিলাক আমি কৰিব পাৰোঁ তো আপুনি যেনেকৈ অলপ আগতে ক'লে আমাৰ পৃথিৱীৰ আটাইতকৈ মানে প্ৰদূশিত ঠাই বুলি ক'লে আমাৰ বৰ্ণিহাট যোনটো মেঘালয়ত আছে আমাৰ গুৱাহাটীৰ ওচৰে পাজৰতে আছে এইটো ঠাইটো তো তাতে মই এবাৰ গৈছিলোঁ মানে তাতে মানে এবাৰ নহয় মই দুবাৰ তিনিবাৰো গৈছোঁ। তাতে তাত গৈ মই দেখা পালোঁ মানে আপোনাৰ যোনটো তাতে মানে ধোঁৱাবিলাক মানে মাটি বা ধোঁৱাবিলাক কল কাৰখানা বহুত আছে তাতে কল কাৰ আাৰ ধোঁৱাবিলাক বা চিমেণ্ট ফেক্টৰী এনেকুৱা বহুত আছে তো এই ধোঁৱাবিলাক মানে যোনটো জংঘল থাকে সৰু মৰু জংঘল বা গছ গছনি পাতবিলাকতে লাগি থাকে অ আৰু ঘৰবিলাকতো বহুত লাগি থাকে ত' এইবিলাক মানে যোনটো পাৰ্টিকুলেট মেটাৰছ বুলি কয় যোনটো দছ আৰু ওৱান পইণ্ট টু সেনেকাকৈ মানে এইটো হিচাপ কৰে এইবিলাক বহুত বেছি তাত সেইকাৰণে হয়তো আমাৰ যেনেকৈ আপুনি ক'লে উশাহ নিশাহ এইবিলাকত মানে বহুত কষ্ট পায় মানে পানী বেমাৰ বা উশাহ লোৱাৰ কষ্ট এনো বেমাৰ তাতে বহুত হয় লাং কেঞ্চাৰ যেনেকুৱে আপুনি ক'লে ত' সেই নিচ তাৰ মানে তাতে মই তাতে দেখা পালোঁ বা বহুত কল কাৰখানা আছে আৰু আমাৰ বায়ু আমাৰ প্ৰদূষিত কৰাৰ লগতে এই ক কল কাৰখানাবিলাকে নদীকো প্ৰদূষিত কৰে কাৰণ কল কাৰখানাৰ পৰা বা চিমেণ্ট ফেক্টৰী এইবিলাক বেছিকৈ মানে নদী বা আমাৰ বায়ু পানী প্ৰদূষিত কৰে তো
হয়
তাৰ পৰাৰা ওলোৱা বিষাক্ত যি পদাৰ্থবিলাক পানীত এৰি দিয়া হয় ত' সেইকাৰণে মানে নদীবিলাকো বহুত লেতেৰা হৈ গ'ল বা প্ৰদূষিত হৈ গ'ল ত' সেই নিচিনা আৰু তাৰো উপৰিও আমি জনসাধাৰণবিলাকে মানে যেনেকৈ আমি টো দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু যেনেকৈ প্লাষ্টিক বা যিকোনো কাগজবিলাক আমি য'তে ত'তে পেলাওঁ মানে আমাৰ জনসাধাৰণ বিলাকেক যি দেখা পাওঁ তো এইবিলাক মানে এটা তাৰপিছত এইটো য'তে ত'তে পেলাই কিন্তু তাৰপিছত কি কৰে নদীবিলাকত পেলাই দিয়ে তো নদীবিলাকতো বন্ধ হৈ যায় আমাৰ সেইটো কাৰণে আমাৰ এইটো সমস্যা দেখা পাইছোঁ যোনটো গুৱাহাটী মহানগৰত আমাৰ অলপ বৰষুণ দিলে মানে বানপানী হৈ যায় আমাৰ যোনটো আমাৰ বলানবিলাক বন্ধ হৈ থাকে সেইকাৰণে ত' বলানবিলাক কিয় সেইকাৰণে কম হয় আমি জাবৰ জো'থৰ য'তে ততে পেলোৱাৰ কাৰণেতো হয় ড্ৰেইনতো চব বন্ধ হৈ যায় ত' এইবিলাক দেখা পাইছো আৰু ত সেইবিলাক এই নিচিনাই মানে নদী বা আমাৰ জলৰ বা পানীবিলাক আমাৰ প্ৰদূষিত হৈ আছে ত' এইবিলাক ৰোধ কৰিবলৈ কাৰণে আমি নিজৰ জনসাধাৰণবিলাকে চৰকাৰৰ চৰকাৰৰ লগতে আমি সহায় কৰিব লাগিব চৰকাৰৰ সহায় কৰাৰ লগতে আমি নিজেও মানে সলনি হ'ব লাগিব কি আমি জাবৰ জোঁথৰবিলাক প্লাষ্টিক এই কাগজবিলাক আমি য'তে ত'তে নেপেলাই আমি এটা এটা মানে ডাষ্টবিন বা যিকোনো বেগ ভৰাই তাতে থৈ দিয়া এটা ঠাইতে এনেককা আমি এনেকুৱা মানে পদক্ষেপ ল'ব লাগিব আৰু ত' তাৰও উপৰেদিও আৰু যেনেকৈ আমাৰ মাটিও আমাৰ প্ৰদূষিত হৈ আছে যেনেকৈ মই অলপ আগতেই ক'লোঁ আমি য'তে ত'তেই জাবৰ জোঁথৰ পাওঁ বা প্লাষ্টিক পেলাওঁ ত' এই প্লাষ্টিক বিলাক মানে পচিবলৈ বহুত টান ত' এইটো বহুত বছৰলৈকে মানে পচি নাযায় ত' সেই কাৰণে কি এইটো মাটিৰ তলতে থাকে মাটিৰ তলত থাকি মানে এইটো কাম নকৰা হৈ যায় আৰু যেতিয়া আমি খেতি পথাৰবিলাকত আমি যেতিয়া প্লাষ্টিকৰ এইবিলাক বস্তু পেলাওঁ তো খেতি পথাৰত মে খেতিয়ে নোহোৱা হৈ যাব প কাৰণ চব প্লাষ্টিক হৈ যাব এইটো।
হয়।
হয় ত' এনেকাও আমাৰ দেখা পাইছো প্ৰদূষিত হোৱা। আৰু তাৰ উপৰিও আমি যোনটো খেতি পথাৰত আমি খেতি পথাৰবিলাকো প্ৰদূষিত কৰি লৈছোঁ যেনেকৈ আমি আজিকালি আমি দেখা পাইছোঁ যে আমাৰ খেতি কৰিলে আমি বেছিকৈ ৰাসায়নিক সাৰবিলাক আমি ব্যৱহাৰ কৰাতো দেখা যাওঁ। য'ত মানে আমাৰ যোনটো আমাৰ জৈৱিক সাৰ আমি জৈৱিক খাৰীদি যেনেকৈ গোবৰৰ খাৰ বা আমাৰ কেঁচু কেঁচুবিলাকে নিজে খাৰ বনায় পথাৰবও অঁ', এইবিলাক মানে দেখা পোৱা নাই আজি আজি আজিকালি তটো কাৰণ মানে কিহৰ কাৰণে দেখা নাপাওঁ বুলি কয় এইটো এই কেঁচুবিলাক গোটেই মানে মৰি গৈছে বুলি ক'ব পাৰি মানে কাৰণ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা বহুত হৈছে আৰু তাৰ ফলত মানে এটা সময়ত এনেকুৱা আহি যায় যে য'ত যোনটো মাটিত আমি মানে খেলি খেতি পথাৰত বেছিকৈ যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি থাকোঁ তেতিয়াহ'লে এটা সময়ত মানে এইটো মাটিৰ গুণেই নোহোৱা হৈ যায় মানে তাতে ৰাসায়নিক সাৰ নিদিয়ালৈকে একো খেতিও নহব এনেকুৱা হৈ যায়। মানে জৈৱিক খাৰ একদম নোহোৱা হৈ যায় ত' এনেকাও আমাৰ মাটি মাটিবিলাক আমাৰ প্ৰদূষিত হৈ আছে। আৰু তাৰ উপৰিও যেনেকৈ পানী আমি য'ত ৰাসায়নিক সাৰ দিওঁ বেছিকৈ খেতি পথাৰত আৰু কেতিয়াবা যদি এইটো ৰাসায়নিক সাৰ দিয়া সময়ত বৰষুণ দি দিয়ে ত বৰষুণেটো চব গোটেই ৰাসায়নিক সাৰবিলাক যোনটো বিষাক্ত সাৰ নহ এইবিলাক বিষাক্ত পদাৰ্থ এইবিলাক মানে বোৱাই লৈ যায় লৈ যায় কি নদীবিলাকত পেলাই দিয়ে বা লৈ মিলি যায় আৰু। নদীবিলাক সেই নিচিনাই আহ প্ৰদূষিত হৈ আছে যত নেকি আমি দেখা পাওঁ। কেতিয়াবা নদীবিলাকত মানে মাছ বা যিকোনো জীৱ জন্তু তাত থকাবিলাক মানে অপকাৰ হয় সেনেকা। ত' আৰু এনেকুৱাও আছে যেনেকৈ আমাৰ সাগৰবিলাকত আমি প্লাষ্টিক পেলোৱা কিবা মানে নিজৰ মানুহবিলাকৰ জনসাধাৰণবিলাকে যেনেকৈ ব্যৱহাৰ কৰা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ৰা প্লাষ্টিকবিলাক পেলাই দিয়ে সাগৰ বা মহাসাগৰ। তাৰ ফলতো মানে দেখা পাইছোঁ যে সাগৰত থকা যিকোনো মানে মাছ বা কাছৰ এইবিলাক মানে বহুত কষ্ট মানে প্লাষ্টিকটো লাগি থাকে তেখেতসকলৰ' তাতে কষ্ট কষ্ট পায় আৰু তেখেতসকলে সখেত। তো এনেকুৱৈ দেখা পাইছোঁ আৰু তো এনেকাই প্ৰদূষিত হয় আৰু প্ৰদূষিতটো আমি ৰোধ কৰিবৰ কাৰণে আমি জনসাধাৰণে এজন এজন মানে কৈ আমি এজন এজনকৈ আমি সলনি কৰিব লাগিব বা হ'ব লাগিব। ত' এইটো মই ভাবোঁ আৰু আমাৰ চৰকাৰ চৰকাৰক যি স্কীম আনিছে বা যি আঁচনি আনিছে প্ৰদূষণ ৰোধ কৰিবলৈ এইবিলাকৰ সহায় সহযোগিতা কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে আমাৰ সময়টো হৈ গছে। হয় ঠিক আছে দ ধন্যবাদ হয়।